হেল্ল।
হাই কি খবৰ তোমাৰ
ভাল, তোমাৰ কি খবৰ?
ময়ো বহুত ভাল কি কৰি আছিলা?
অ মই এনে একো কৰা নাই বহি আছো তুমি কি কৰি আছা
মোৰ এতিয়া মহাবিদ্যালয়ৰ পৰীক্ষা শেষ হল এতিয়া কেইদিন মানৰ। মই ৰুমতে আজৰি লৈ আছো পিছে আজিকালি বৰ মন যাই কেতিয়াবা ক'বাত ওলাই যাব কাৰণে নহয় জানো?
হয় ঠিকেই কৈছা
হয় এনেকুৱা মন যায় যে কৰ'বাত প্ৰকৃতিৰ মাজত আহ অলপ সময় অতিবাহিত কৰিব পাৰিলে মনতটো বৰ ভাল ভাল লাগিলেহেঁতেন নহয় জানো।
হয় ঠিকেই কৈছা।
হয় পিছে অ, হয় পিছে তুমি প্ৰকৃতি ভাল পোৱা নে
মই বহুত ভাল পাওঁ প্ৰকৃতি
হয় কেতিয়াবা তেনেকে ওলাই গৈছা নে প্ৰকৃত মাজত সময় অতিবাহিত কৰিবৰ কাৰণে
ঠিকে কৈছা মই ওলাই গৈছিলো পাহাৰীয়া অঞ্চলত অ তাৰোৰে প প্রকৃতিবোৰ ইমান ভাল লাগে ওখ-ওখ অ, গছ বিলাক চালে চাৰিও ফালে সেউজীয়া পৰিবা পৰিবেশটো মনটো বহুত আনন্দ কৰি উঠায়
হয় তুমি ঠিকেই কৈছা আহ, সিদিনাখন মই আৰু মোৰ লগৰ আহ এজনী আমি দুয়োজনীয়ে সেই আহ সেইফালে যে। আমাৰ আহ পাহাৰ এটা আছে সেই পাহাৰটোত আমি দুয়োজনীয়ে আহ ফুৰিব গৈছিলো পিছে দেখিলো। পাহাৰৰ মাজে মাজে কিছুমান মানুহে বসতি কৰিছে মানে তাতে হয় ঘৰ বনাইছে তাতে থাকি আছে। আমি পাহাৰ উঠি অ' তাতে দেখিলো দোকান এটা আছে আমি তাৰে পৰা পানী ললো পানী লৈ কেনে আমি গোটেই পাহাৰটো ঘূৰি চালো তাতে বহুত ভাল লাগিল
ঠিকে কৈছা পাহাৰৰ প্ৰকৃতিৰ আহ প্ৰকৃতিৰ চালে বহুত ভাল লাগে
হয় নিশ্চয় তাৰপিছত সিদিনাখন আমি বহুতো ফুল গছ দেখিলো তাৰ পিছত বহুতো ফলৰ গছ দেখিলো যিবোৰ দেখি সঁচাকে মই টো উৎফুল্লিত হৈ পৰে আৰু মোৰ অ লগৰ জনীয়ে তাই ফটো উঠিলে মোকো ফটো। ফটো তুলিলে তেনেকে আমি দুই। দুয়োজনীয়ে বহুত আনন্দ কৰিলোঁ
হয় নেকি পিছে আহ চাবাচোন গাঁৱৰ প্ৰকৃ প্ৰকৃতিটো ইমান ভাল লাগে আহ চাৰিওফালে গছ গছনি নদী। নদী বৈ উম নদী বৈ গৈ আছে। গছ গছনি আছে পৰিৱেশটো ইমান ভাল লাগে গাঁৱৰ
হয় নিশ্চয় গাঁৱৰ প্ৰকৃতিৰ লগত আমি চহৰৰ প্ৰকৃতি সঁচা তাকে তুলনা কৰিব নোৱাৰো কাৰণ গাঁৱৰ প্ৰকৃতি হৈছে সম্পূৰ্ণৰূপে আহ আমি কব গ'লে আহ প্ৰকৃতিৰ পৰাই সেইটো হৈছে কিন্তু চহৰত কিছুমান বস্তু আমি নিজে তৈয়াৰ কৰিছোঁ। হয় নে নহয় যেনেকে আ পাৰকবোৰ পাৰ্কবোৰ কথা ক'লে প্ৰকৃতি হয় কিন্তু তাৰ মাজত কিছুমান বস্তু মানুহে বনাই দিছে যিবোৰে আমাৰ মনটো বেছি আ, আনন্দিত কৰিব নোৱাৰে যিমানখিনি আমি গাঁৱৰ প্ৰকৃতিৰ পৰা আনন্দ লাভ কৰো হয়নে বাৰু।
ঠিকেই কৈছা। পিছে আজিকালি চহৰত সেনেকুৱা প্ৰকৃতি দেখিবই নাপায়।
হয়। গাওঁৰ পৰিৱেশ আমি সকলোৱে বৰ ভালকে আ উপভোগ কৰোঁ আৰু তুমি গাওঁৰ এটা পৰিৱেশ মন কৰিছানে? যেতিয়া বৰষুণ বৰষুণ দি শেষ হৈ যায়। তাৰ পিছত। যিবোৰ পাহাৰ অঞ্চল তাতে তুমি চাবা বৰষুণৰ পিছত। ধুনীয়াকে ৰামধেনু ওলাই, সেই দৃশ্যটো চাই কিমান যে ভাল লাগে। সে নহয়।
হয় ঠিকে কৈছা। আ, পিছে সেনেকুৱা আ, প্ৰকৃতি চহৰত দেখা নাযায়। এ, ইমান ডাঙৰ ডাঙৰ অট্টালিকা বিলাকৰ কাৰণে আমি সেনেকুৱা প্ৰকৃতি চহৰ দেখাই নাপাওঁ।
হয়, নিশ্চয়কে আৰু গাঁৱৰ খোলা আকাশ গছ -গছনি তাৰে মাজেৰে নদী বৈ যায়। ওচৰতে পাহাৰ গাঁৱৰ পৰিৱেশ সঁচাকে কিমান যে আনন্দ দিব পাৰে আৰু। ইমান মনোৰম দৃশ্য। কি ক'বা বহুত বেছিয়ে ভাল লাগে।
ঠিকে কৈছা পিছে প্ৰকৃতিৰ কথা ক'ব গলে বহুত কম হয় প্ৰকৃতি পৰা আমি আ, পুৱা। অহ গোটেইবিলাক সম্পদে বহুত আহ
ভাল লগা
প্ৰকৃতিৰ পৰা বহুত খিনি বস্তু আহৰণ কৰো, যেনে ফল-মূল প্ৰকৃতিৰ পৰা আমি কাঠ আহৰণ কৰো যাৰ পৰা আমি ঘৰ বনাওঁ আৰু তেনেকে প্ৰকৃত তে আমাক চাহ দি আছে, অক্সিজেন দি আছে, বহুতবোৰ বস্তু প্ৰকৃতিয়ে আমাক দি আছে।
হয় ঠিকে কৈছা মই এইটোৱে ক'ব বিচাৰিছিলো অ,
পিছে প্ৰকৃতিৰ পৰা আমি বহুতো অ, সম্পদ আহৰণ কৰি আছো। আহ, আজি আজিকালি আ, আমাৰ যিটো আগৰ যিটো প্ৰকৃতি আছিল সেইটো প্ৰকৃতি আমি নিজেই বেয়া কৰি আছো বহুতো আ বহুতো জাগাত আমি গছ -গছনি কাটি কেনে প্ৰকৃতি বিলাক বেয়া কৰি আছো।
থা মই অ, মন কৰিছো যে মানৱ উন্নয়নৰ লগে লগে মানুহে সেই গছ -গছনিবোৰ কাটি পেলাইছে। পাহাৰবোৰ খনন কৰিছে, নদী তাৰপিছত খাল -বিল যিবোৰ সৰু সুৰা পুখুৰী সেইবোৰ মানুহে পুতি পেলাইছে পুতি। তি পেলাই ঘৰ বনাইছে। যাৰ ফলত আমাৰ প্ৰকৃতি বিনষ্ট হৈছে। সেই কথা সেইটো তুমি একমত হয়নে?
হয় ঠিকে কৈছা, পিছে চাবাচোন কেতিয়াবা সন্ধিয়াৰ টাইমত আ সন্ধিয়াৰ সময়ত যেতিয়া আ, সূৰ্যাস্তয় হব ধৰে তেতিয়া সেই প্ৰকৃততে কিমান ভাল লাগে, হয়নে?
হয় নিশ্চয়, সূৰ্যাস্তৰ সময়তটো আমি যেতিয়া উপভোগ কৰো আমাৰ মন মনটো সঁচাকে বৰ উৎফুল্লিত হয়। আৰু তুমি বৰ্তমান সময়ত এটা বস্তু মন কৰিছানে? আমাৰ আগত আমি যি পৰিৱেশ প্ৰকৃতি উপভোগ কৰিছিলো, বৰ্তমান সময়ত সেয়া নাই।
নাই হ
মানুহে নদীবোৰত জাবৰ-জোথৰ পেলাই, প্লাষ্টিক পেলা ই, বহুত বস্তু পেলাই। বৰ্তমান সময়ত নদীবোৰ বৰকৈ প্ৰদূষিত হৈছে।
হয় ঠিকে কৈছা। পিছে নদীয়ে নহয় অকল আমাৰ সেই বায়ু বহুত প্ৰদূষন হৈ গৈছে। বহু হুতো অ' মানুহে গাড়ী মটৰ কল কাৰখানা দি কিনে আমি বহুতো বায়ু প্ৰদ ৰোহিত কৰি আছো।
হয় নিশ্চয়কে, আৰু যদি আমি ক'ব যাওঁ প্লাষ্টিকৰ ব্যৱহাৰ আমাৰ প্ৰকৃতিক বৰকৈ আহ আহ প্ৰকৃতিৰ ওপৰত এটা চাপ প্ৰয়োগ কৰিছে। যিটো আমি কি আহিছোঁ যে প্লাষ্টিকৰ প্ৰচুৰ ব্যৱহাৰে আমাৰ প্ৰকৃতিক বিনষ্ট কৰিছে। যেনেকে যদি আমি এই আহ প্ৰকৃতিক আমি বচাব বিচাৰো বা সংৰক্ষণ কৰিব বিচাৰো, আমি প্লাষ্টিকৰ ব্যৱহাৰ কমাব লাগে, আমি তাৰ সলনি যিবোৰ মনা আছ যে কাপোৰেৰে প্ৰস্তুত কৰা বা আ মৰা পাট টাৰে প্ৰস্তুত কৰা সেইবোৰ মনা ব্যৱহাৰ কৰিলে আমি বহুতখিনি আ প্ৰকৃতিক সুৰক্ষা দিব পাৰিম। সেইটো তুমি কথা ভাবানে?
হয় ঠিকেই কৈছা পিছে আজিকালি বহুতো প্লাষ্টিকৰ ব্যৱহাৰে আমাৰ প্ৰকৃত টোটো বহুতো বিনষ্ট কৰি দিছে।
হয়। আৰু প্লাষ্টিকৰ ব্যৱহাৰৰ ফলত মানুহৰো বহুত ধৰণৰ কিছুমান ৰোগ হ'বলৈ আৰম্ভ কৰিছে, যিবোৰ ৰোগ আগতে হোৱা নাছিল। বৰ্তমান সময়ত আহ মাইক্ৰপ্লাষ্ট টিক নামৰ যিটো পদাৰ্থ, মানে প্লাষ্টিকৰ বস্তু ব্যৱহাৰ কৰিলে তাৰ পৰা মাই ক্ৰ প্লাষ্টিক উৎপন্ন হয়, আৰু সেই বস্তু আমাৰ শৰীৰৰ ভিতৰত সোমাই, আমাৰ শৰীৰক বহুতখিনি বিনষ্ট ষ্ট কৰি আছে।
হয় ঠিকে কৈছা তুমি।
উম, হয়।
পিছে প্ৰকৃতিটো আমি আহ ভাল ভালকে ৰাখিবলৈ নিজেও কিছুমান পদক্ষেপ লব লাগ দিব হয়নে?
হয়, হয় নিশ্চয়, আমি কিছুমান পদক্ষেপ তেনেকে ল'ব পাৰো। যেনেকে প্ৰথম কথাতটো আমি অলপ আগত আলোচনা কৰিলো যে। আমি প্লাষ্টিক টোৰ ব্যৱহাৰ কমাব লাগিব, দ্বিতীয়তে আ ওচৰ পাজৰে আ যাব লগা হ'লে আমি চাইকেল ব্যৱহাৰ কৰিব পাৰো নহলে আমি খোজকাঢ়ি যাব পাৰো যিটো মানে কি আমাক বায়ু প্ৰদূষণ ৰোধ কৰাত সহায় কৰিব। তেনেকে আৰু কিছুমান বস্তু যেনেকে আমি ঘৰৰ পৰা ওলাই গ'লে লাইট, ফেনৰ চুইচ অফ কৰি যাব লাগে। তেনেকৈ আমি এনাৰ্জী বচাব পাৰো। তাৰপিছত আৰু কিছুমান বস্তু আমি আ আমাৰ ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰি প্ৰকৃতিক, বহুতখিনি সংৰক্ষণ দিব পাৰোঁ।
হয় ঠিকে কৈছা, পিছে আমি আহ যিমান পাৰো সিমানো গছ-গছনি ৰুব লাগে।
হয়, হয়। আমি যদি আ প্ৰত্যেক বছৰে এট এতাকে গছ পুলি ৰুই দিওঁ, হয়তো আমি যিমান হাৰত বিনষ্ট কৰি আছো প্ৰকৃতিয়ে হয়তো সেইখিনি বস্তু আকৌ একে পর্যায়ত চলাই যাবলৈ সক্ষম হ'ব। তুমি এইটো বৰ ভাল কথা কৈছা।
হয়। পিছে তোমাৰ লগত প্ৰকৃতিৰ কথা পাতি বহুত ভাল লাগিল।
হয় নিশ্চয়। ময়ো তোমাৰ লগত এইখিনি কথা পাতি তোমাৰ পৰা বহুত খিনি জানিব পাৰি মোৰো বৰ ভাল লাগিছে। আৰু আমি আ প্ৰকৃতিক যিমান পাৰো, আমি যিটো কথা তুমি কৈছা গছপুলি ৰোপণ কৰিব লাগে। সেইটো আমি কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে বৰ্তমান সময়ত।
হয়, ঠিকেই কৈছা। অ'। ত', যদি পাৰা প্ৰতি বছৰে গছ পুলি ৰুব চেষ্টা কৰিবা। তেতিয়াহে আমাৰ প্ৰকৃতিটো সংৰক্ষণ কৰিব পাৰিম।
হয়, আৰু আমি সকলোৱে গম পাও যে, আমাৰ যিবোৰ প্ৰকৃতিৰ পৰা যিবোৰ সম্পদ আমি আহৰণ কৰো। সেবোৰ যদি আমি দ্ৰুত গতিত ব্যৱহা পাৰ কৰি গৈ থাকো হয়তো, এদিন সেইবোৰ শেষ হৈ যাব। সেই কাৰণে আমি কিছুমান বস্তু অ' সংৰক্ষণ কৰিব লাগে, বা কম-কম কৈ ব্যৱহাৰ কৰিব লাগে। হয়।
ঠিকে কৈছা। পিছে তোমাৰ লগত কথা পাতি মই বহুত খিনি জানিব পাৰিলো। অ', ধন্যবাদ হা।
ধন্যবাদ, তোমাকো ধন্যবাদ।